হেলৌ!
কি কৰি আছা?
এইয়া তোৰ পথাৰলৈ গৈছিলোঁ পথাৰৰ পৰা আহি আকৌতো গৰু আনিব হ'লেহ গৰু আনিবলৈ ওলাই আহিছোঁ।
অঁ ময়ো এই পথাৰলৈ গৈছিলো তাৰ পিছত কঠিয়া তুলি আছিলোঁ। তাৰ পিছত কঠীয়া তুলি আহি পেলাই যে এই মেঠাৰি ভিতৰত গৰু আছে গৰু দিবলৈ আহি আছোঁ।
অঁ মই কৈ মেঠাই ভিতৰ পৰাই গৰু নিব আহিছোঁ।
উমঁ তাকে খোৱা।
তেই-
খবৰ খাতি ভগৱানে কোৱাই ভালে আৰু তহঁতৰ ভাল নে?
ঠিকে আছে ঠিকে আছে দে ভাল লাগে বে মাজতে গৰমতটো যিহে পৰিছে কিনো ভাল বুলি কবি আৰু গৰমটো। টো পাইছই নিজেও।
ইমান গৰম দিছে মানুহ নিজে থাকিব নোৱাৰা হৈ গৈছেও আৰু দে। পথাৰত মানে দেৰিলৈকে থাকিবই নোৱাৰি খুব বেছি ন নটা। নটা চাৰে নটালৈকেতো পথাৰত যেনে তেনে থাকিব লাগিবতো। পট পথাত ইমান ৰ'দ দিছে।
উম, হয়। অ, বহুত ৰ'দ দিছে মানে কি হয়। আগতে আমি দহটা, এঘাৰটা, বাৰটালৈকে থাকো।
সেই আমাৰটো আকৌ, পিছবেলাতো ধুনীয়াকে মাটি ৰুই থাকিব পাৰে। এতিয়াতো পিছবেলা মাটি ৰুবটো একেবাৰে হেৰি নহয়। এতিয়া ধৰ ৰ'দ এতিয়ালৈকে তাপটো আহিয়ে আছে। মানে এনেকুৱা গৰমত মাহ টো এদিনতে বেমাৰ পৰিব লাগিব।
এ পৰিব- পৰিব নোৱাৰে আৰু মানে। কি গম পাইছ ন, থাকিবলৈ আগতে পাৰে, আগতে স্বাস্থ্য বিলাকো ভাল আছিলে। এতিয়া কি হ'ল তোৰ মানুহ বিলাকে তোৰ মানে কৰোণনা ভেকচিনটো লোৱাৰ পিছৰ পৰা
একদম তেতিয়াৰ পৰা মানুহবিলাক, পুৰাতো হেৰি হৈ গৈছেগে। এইটো কি বুলি কয়, মানুহৰ বেমাৰ এইবিলাক মানে আজিকালিতো সোনকালে হৈ যায়। তো ধৰিবই নোৱাৰাৰে কি হয়, কেনেকে কি হয়?
অ, সেইটোয়ে, অ।
এতিয়া কি কৰিবি আৰু। গৰমটো এই কেইদিনত বেছিকে দি দিছে। অ, আজিকালিতো ঘৰুৱা দৰৱতো এক- এক তো, আজি কালিটো আগতে আমাৰ এই গাঁৱতে ককা এজনে তোৰ হেৰি দিয়ে। এ নেমুনিয়া দৰৱ দিয়ে, উম। তোৰ মানে একেবাৰে খালে লগতে ভাল হৈ যায়। তোৰ মানে এতিয়া তই খুব্ৰাকৰ চিষ্টেমেই নাই। তোৰ হেৰি কি বুলি কয় হস্পিতাল গৈ পেলাই তোৰ, বেজি- চেজি লৈ ঔষধ খোৱা পাছতহে তোৰ ভাল।
অ, সেইটোয়ে মানে কি হৈছে। এ আগতেতো ইমান ধুনীয়াকে আমি ঘৰুৱা শাক- পাচলি খাওঁ ন।
আজি কালিতো ঘৰুৱা শাক- পাচলি বুলিবলে নাই। অ, আগতেতো ঘৰুৱা শাক- পাচলি বুলি কোৱাৰ লগে লগে ঘৰত, ব' কৰি মেলি খাওঁ।
আম, ঘৰত আমেকে কিবা হৈছে, আম আমটোতো এ পুকীয়াটো খাবই নোৱাৰি। তাৰপিছত তোৰ কিবা এটা ভাল আম এটা খাওঁ বুলি ভাবিলও, তোৰ দোকানৰ পৰা কিনি খাবলৈলে তোৰ মেডিচিনৰ পৰা বা তই খাবই নোৱাৰো।
নোৱাৰ- নোৱাৰ এই কালাৰ ফুড কালাৰ দি থোৱা থাকে ন। আমি দেখাতহে ভাল পাওঁ। উম।
তাৰপাছত, পাচলিটো গম পাওঁ, পাচলিটো চব আজি কালিতো পাচলিত চব মেডিচাইন দিয়ে। তই ভাল পাচলি এটা খাও বুলি ভাবিলে, তোৰ মানে চব মেডিচিন দিয়ে। আৰু মানে আমাৰ ঘৰবিলাকৰ কি, অ।
আমি বজাৰৰ পৰা এইবিলাক শাক-পচলি সেইবিলাক দেখাত হে সেউজীয়া, গম পাইছা নাই। তাত চব ফুড কালাৰ দি একদম পুৰা ধুনীয়া
সেউজীয়া নিচিনা হৈ থাকে। একদম পুৰা সেউজীয়া ধুনীয়া হয় থাকে। মানে এইটো একদম খালে বহুত ধুনীয়া লাগিব। কিন্তু খাইয়ো ভাল লাগে, কিন্তু পিছতহে গম পোৱা যায় পেটত কি হয়গে।
আমি ভাল বুলি আনো, আনি লৈ পেলাই তো চাবি না। দুদিন- দুদিমান ঘৰত আনিছা চাচোন ই আমাৰ ঘৰ পাচলিত দুদিন নালাগে।
অ, আজিকালি তোৰ, অ, তাক তাকে- তাকে আজি কালি মানে তোৰ একো বস্তুয়ে হেৰি নহয়। তোৰ নিজৰ ঘৰত তোৰ পাচলি এটা কৰি খালেহে তোৰ মানে এ ভাল হয় আৰু। নহলে তোৰ আজিকালি আমাৰ কি হৈছে তোৰ এই মানে, পথাৰ এইবিলাক চব মানে, বাৰীবিলাক চাপৰ হৈ গৈছে নহয়। তোৰ খেতি কৰি খালে একদম পূৰা সুবিধা হৈ গৈছেগে আৰু।
এই, তাকে! এই, বাকী খেতি পথাৰত লাগিছ নাই, বৰ্তমান?
খেতি মানে, তোৰ এতিয়া, আমাৰ খেতি তোৰ, চাৰি-পাঁচ বিঘামান হ'লেগেই। আৰু তোৰ মোটামুটি ছবিঘা নে পাঁচ বিঘা এটা আছেগে। লাগি আছোঁ আৰু গৰমটোলে মানে, তোৰ, ইমান দেৰি এ, তোৰ, সেইকাৰণে তোৰ, দিনত এদৰা-দুধৰা এটা যেনে তেনে হয়গে আৰু। গোটেইকেইটা লাগি, মেলি ৰুই পেলাই আকৌ, গৰমত থাকিব নোৱাৰি, গুচি যাওঁগে।
অ'! খেদি ৰুই থকাই ভাল। আমাৰো সেই একেই, তহঁতৰ নিচিনাকে ৰোই আছোঁ। তাতে কি হৈছে, এই, এইবাৰ মানে তোৰ বৰষুণ যাক লগৰ লগত, কেইবাদিনো দিলে যে, কঠীয়া পৰা সময়কণতে। কঠীয়া, এটা টোপোলা নষ্ট হৈ থাকিলে। তাৰপৰা তোৰ, নষ্ট হোৱাৰ পিছত
তোমাৰ বৰষুণ দিলে, বৰষুণে দি থাকে। ৰ'দ দিলে, ৰ'দে দি থাকে।
তাকে-তাকে, ত' মানে, বৰষুণৰ ছিজনত একেবাৰে বৰষুণে দি থাকিলে। হয়, হয়। তই এনেই এতিয়া, আকৌ মেথাৰিতহে আছ নেকি? হেল্ল'? অ'! মেথা তাকে-তাকে, ঘৰৰ-চৰৰ ভাল আৰু ন'?
এ, আছোঁ-আছোঁ। সেৰি, এ, গৰমহে, গৰম যিটো পৰিছে!
তাকে, ইমান গৰম! তোমাৰ মানে, মানুহৰ থাকিবই নোৱাৰা হৈ গৈছে। ত' আজিকালি, ফেনে কামেই নকৰে। তো ফেনটো, দুখন-তিনিখন লগাই ল'লে, তোৰ কামেই নাই। আৰু মানে, তোৰ এতিয়া, গছৰ তলত, গছ এজোপা তলত থাকোঁ বুলি ভাবিলোঁ, গছজোপা মানে, তোৰ আজিকালি, গছেই নাইকিয়া হ'ল নহয়, তোৰ। আগতে, আমাৰ মেথাউৰিটো কিমান গছ আছিলে। আজিকালি, মেথাউৰিটো গছেই নাইকিয়া, হৈ থাকিলে।
উম। এ, আমাৰো সেই একে। আগতে, ইমান সোপা গছ আছিলে, এতিয়া গছ-গছনি নাই। তো পেলাইটো ভাবিব লাগিব যে, মানে তো এ, কি কৰোঁ, কি নকৰোঁ মানে!
উম, তো আৰু তোৰ এইবিলাক, আজিকালি গৰুকেইটা ছাঁহত থবলৈও, মানে তোৰ, একোৱে সেৰি নাইকিয়া হৈ গ'ল। গৰুকেইটাও অকমান ছাঁহত থ'বলে জেগা নাইকিয়া।
কি কি সিচা হ'ল, এতিয়া? উম।
কঠীয়া আমাৰ, তোৰ ইয়াৰ, বৰা, চকোৱা, আইজোং, শালি, তাৰপাছত ৰঞ্জিত, তাৰপাছত আকৌ তোৰ, এনেকে গোটেই খিনিয়ে সিচা হ'ল আৰু। আইজোং।
ঠিকে আছে, ঠিকে আছে। আমাৰ আকৌ, কি হ'ল তোৰ, অ'! আইজোং, বাহাদুৰ মানে, আমি সোনকালে ৰোওঁ প্ৰথমতে। তাৰ পৰাতো, সেয়া কঠীয়া নষ্টই হৈ থাকিলে। এতিয়া, বৰা, চকোৱো, জহা এই কেইটাই আছে। অ'! সেইকেইটা কঠীয়াহে এতিয়া, ৰুই থকা হৈছে। মানে, উপায় নাই ন' এতিয়া!
পাবলে নাই মানে। তাকে তাকে তেনেকে ৰুই থাকচোন বাৰু তাকে তাকে ভগৰোৱা তেনেকে ৰুই থাক অঁ
উম এদিন এইফালে এটা আহিম বুলি ভাবিছো একো তহঁৰ খবৰে নকিয়া হৈ থাকিলে তো লগ তাৰো খবৰ খাতি নাইকিয়া হ'ল মানে মোৰ কি হ'ল ইটো
উম তাকে তাকে যাম যামেই তোৰ হেৰি খেতিটোতো আৰু ছয়, সাত দিন মান লাগিব তাৰপিছ তু খেতিটো উঠাই পেলাই যাম বুলি ভাবি আছো যামগে তেতিয়া তহঁতৰ ঘৰ ফালেও যাম তাৰ পিছত এনেই ফুৰিবলৈ যে আমি যে প্লেন এটা কৰি আছিলো মাজুলীৰ চাইদত যোৱা তাৰপিছত তহঁতৰ ফালেও যাম
বাৰু আমি খেদে অ খেদে ফুৰিবলে যাম কিন্তু মই ভাবিছোঁ যিহেতু এতিয়া তহঁতৰো কলেজ বন্ধ দিলে
কলেজ বন্ধ দিলে আৰু আমাৰ তহঁতৰ কলেজ বন্ধ দিলে নাই?